হেল্ল' শুনিছনে? কি কৰিছ?
নাই আৰু
উম ।
অ
এনে বহিয়েই এ ৰ । উম
চাহ খালো । কল পিঠাই দি।
কল পিঠা এই তো আৰু কেনেকে।
এই কেইদিন যে কল পালোঁ বহুত অলমান, তাৰ অন মায়াকো অলপ হেৰিদি সেই বুলি কয় গু়ড়াই দি পেলে কলটো। সানি দি ধুনিয়াকে তেলত ধুনীয়া কে পিঠা তাৱাত ধুনীয়াকে খোলা চাপৰি পিঠা টাইপ বনাই দিছিল ।সেইকাৰণে সেনেকে খালোঁ আৰু কল পিঠা। শুনা এইকেইদিনত ক'বাত গৈছিলি নেকি ৰিজৰ্ট চিজত ফটো দেখিছিলোঁ দেখোন।
অ গৈছিলোঁ।
ক'ত গৈছিলি।
এই এখন আছে সিফালে। নি বিচা নেকি?
উম
কাইলে।
কি না।
এ-আৰ-জে-বি-ফাৰ্মছ।
ৰিজৰ্ট নহয় মানে অ',
এ-আৰ-জি-বি-ফাৰ্মছ-ৰিজৰ্ট, ৰিজৰ্ট এ', তাতে মানে আগতে বহু কোনোবাই খেতি কৰে মানে, গোটেই আৰু মানে ঘৰ-চৰ ৰেষ্টুৰেণ্ট-চেচুতুৰেন্ত দি পেলায় বহুত জাগা তাতে কিবা আগতে, হা',
কেনেকুৱা এন্ট্ৰী ফিচ-তিছ লয়নে?
উম', জাগাটো তোৰ সেই বৰিয়াত মিৰ্জাৰ বৰ- -বৰ প্ৰতিমা। এণ্ট্ৰি ফিচ লয় দুইশ টকা হেতু খানাত মাইনাচ হৈ যায়।
মানে খানা নাখলি সেইটো পইচা এনে যায়।
উম ', খানা নাখালি এনাই যাবাই মানে আৰু খানাটো খাবই আৰু
অহ',
তাতে বোলে শাল গছ, ভাল বাঢ়ি,
অ',
উম',
হেৰি কৰিব পাৰি নে', থাকবা পাৰি নে? থাকা - চাকা জেগা আছে নে', ৰাতি? বৌ দাঙৰে নি আনিছে?
নালাগে দিয়া থাকাৰ কাৰনে ছবে দুইটালা-দুইটালা হেৰি আছে, এ', সৰু-সৰু কটেযে। দুইটলা হয়। এক দহ-এক দহ বাৰটা আছে আৰু জানি আছে আৰু আৰু, এক্সট্ৰা আৰু এটা আছে ৰেষ্টুৰেণ্ট এৰিয়া, তাত চুইমিং-পুল আছে, চুইমিং-পুলত চুইমিং তো ইষ্ট্ৰাক্টৰ হয় অ ইনষ্ট্ৰাক্টৰ আছে আৰু উম্ আৰু এই', যি ফাৰ্ম গেলা মানে কি খেতি-চেতি আছে যি, তাতে এচিকালচাৰ হৈ গল কোনবা ষ্টুডেন্ত এনোকা বি-এ, বি-এছ-চিচ কিবাহৰ ষ্টুডেন্ত বতানিছ, এক্সকাৰখানাটো নেক স্কুল পাছ কৰি পালেগৈ
অ', তাতে মানে খেতি-চেতি কৰাৰ পুৰা হেৰি আছে।
হে তাৰপিছত আৰু এটা যি খেতি কৰা পদ্ধতি আছে হাইড্ৰভনিক্স বুলি
কেনেকোৱা এইটো মই গম নাপাওঁ
পানীত পৰবিয় হল এই পাইপত তিভিজি পাইপত দি পেলে অকল পানী আৰু পানীত কিবা এটা দি দিয়ে আৰু হাত চাত মানে উইদাউট মাটি মাটিত ন খেতিত দিবলে বঢিয়া লেটু চেতুচ জি মানে লিটু চিনবানে এইজি কাণ্ডাৰ কবিৰ পাতত কবিৰ বিষ দিয়ে
আহ
এই লেটুচৰ পাত উম মানে সেই যে তেওঁৰ কৰে হাইড্ৰগনিক পদ্ধতি
পানীতে অকল মানে
পানীতে কি মিছি ভাই কৰি পানী দেই দেব বাকী গ্ৰী ন অষ্টাইপৰ পৰা উপাপ্তি ক ভাৰ কৰা ৰাখ প্লষ্টিকৰ ।
অ সেইটো জানো বাও সেইজীয়া পলিথিন চলিথিন বনাই লৈ
অহ‌ সেনাহান হেনাহান ৰোম এটাত আৰু পোৰা চেন চলি থাকে তেম্পৰেচাৰ মেইনতেন ৰেগলা আছে ন ৰেগলা মানে ট্ৰেইনিং ৰ ইমান মোক কামত তাৰছত আৰু এটা জাগা মাদ হাওচ মানে মাটতি দি সেইআৰ আৰু মাটি দি বনাই, মাদাছ চাদাচ আচলতে মিডিল ইষ্টৰ জাগা এই বিলাক ইজিপ চিজিপ ত কিবা কিবি এইবিলাক বুলিছো আৰু এ তিয়া হয় নাই তাৰ পাৰে ঠিকে।
মাটিৰে বনছে।
উম, মাটি এইটো আইনাৰ বটল দি।
অ' আইন বটল মানে আইনাৰ বটল তটো ইতা হিচাপে বয়-বস্তু নে কি?
অ'
অ'।
তাৰপিছত মা সতে সুধিছে তাৰপিছত আৰু হেৰি আছে এই ধৰক খেৰি ঘৰ এই তাইপত। অ' মাজে ৰাখে । হেৰি ঘৰ খেৰি ঘৰ মানে, সেইবিলাক জাস্ত প্ৰেজেণ্টেছনৰ কাৰণে আৰু তাতে আচল । সেই ঢেঁকী-চেঁকী, ঢেঁকী-চেঁকী বোলে ঢেঁকী দি গুৰাও খুন্দে । আৰে মানুহবিলাক তাৰপিছত শাল আছে । শালত শিপিনী লোকেল-লোকেল । কিনি পেলাই তাতে হালত ।
মানে গাঁৱলীয়া এটা জীৱন ধাৰণ। অ' হেৰি এটা আহি থৈছিলে ।
কটাৰী মানে এনভাইৰনমেণ্টো পায় আৰু -
অ' আজিকালি নাই ন, শাল-চাল দেখবা মানুহ ঘৰত নাপায় সেইগিলা ঢুকি থৰিছে ঢেঁকী-চেঁকীও আজিকালি নাইয়ে। মিলতে খুন্দে মানুহে ।
তাল আৰু তাৰ পিছত ভঁৰাল আছে ভঁৰাল । য'ত হয় এগিলাখান।
যঁতৰ-তঁতৰো আছে ।
উম ।
বাহ কাম হেৰি কৰিছিলোঁ পুৰা গাঁৱলীয়া । তাই হেৰি পুৰা সেই কৰি দিছে অ' ।
উম ।
চেষ্টাটো কিন্তু ভালে কৰিছে ।
হা ।
চেষ্টাটো কিন্তু ভাল কৰছি ।
ভালেও হৈছে আজিকালি চলি দেখবাৰে নাই সেইগিলাক গুৱাহাটীত ।
অ' ইতা দুশ টকা দি পেলে । তাৰ পৰেচোন চাবা যাবা পাৰে ।
উম মোক পইচাটো কিন্তু দিলেও । সেইটো মানে প্ৰফিট আছে। ক'ব' পাৰে না । এনাই যহত নহয় যোনে আৰু এনে আৰু। আমিটো বাৰু সেগলা দেখি আছোঁ। দুজনীয়ে- কানাই। তাৰপিছত হেৰি জলপ্ৰপা- পদ আছে তাকে পাপাৰে
আৰ্টিফিচিয়েলতে বনাইছে আৰু।
তাৰত পিছফালে সিফালে হেৰি আছে সৰুকে ফাংচন-সাংচন পাত
আ' গুটেইখিনি সুবিধা ৰাখি আৰু।
উম,
পাৰ্কিং চাৰ্কিংও কেনেকুৱা?
পাৰ্কিংৰো জেগা আছে ছেপাৰেট ৰিজওটত, যিমান এৰিয়া তাৰে অপজিত ত পাৰ্কিং আৰু মোটামি তাৰে আধা এৰিয়া আছে।
আত্ছা, ভালে দেখোন।
বাকী লোকেল লোকেল নহয় আৰু। ঘৰৰ নাচনি চাচনি এইবিলা আহিব আৰু তাতে ডেনছ্ পাৰফৰ্মেঞ্চ পোৰা লাইট চাইট জলাই দেই ৰাতি যোৱা নাই মই তো। হই নাই
ৰাতি সেই মানুহ থাকে নে।
থাকি ৰাখিব পাৰো উম, পাৰ্কিং কনফাৰেন্স সেইবিলাক এইঞ্জ কৰিব লাগে চেপাৰেত বিল্ডিং এক, আৰু যৈবিঙ একদম হ পাৰ্টি-চাৰট কি কৰে আৰু মত চত কাৰিকা সেই আছে বাছ বাৰ ৰেডিয়াছ উম, এইটো মানে সমিটি আছে আৰু
ভালে দেখোন চুইমিং পুলতো ছুইমিং শিকোৱাতোৱৈটৈ ছা চুইমিং শিকবা কাৰণে লাগে বা আজি পাৰিলে টো ছুইমিংটো পুৰা মানে লাগে গাই আছো।
উম, ইনষ্টাকতটো ।
সিটো মানে হেৰি কৰে। পৰিচালনা কৰে নেও চুইমিং হল।
অ মই এনে ইউটিউবত অলপ অলপ দেখি আছো ৰ। উ বেয়া নহয় আৰু উম উম। জুলনা তুলনাও আছে ন হেৰি কৰিব পাৰা জলবা পাৰা।
অ উম আৰু খানাটো। ৰেষ্টুৰেণ্টৰ ভিতৰত খালী ভিতৰত খাব পাৰি। যদি গেছৰ তলত। কবি হাৱাই গেছৰ তলত
অ সেইটো দেখোন ধুনীয়া হেৰি মানে খানা চানা এনে ভালে নে প্ৰাইজটো নে বহুত?
প্ৰাইজটো ঠিকে আৰু মানে ইমান ফেচিলেটি আছে সেইটো হিচাপত কমেই আৰু।
পাৰে আৰু
আহ আৰু একদিন জনাই কেতিয়াবা এক পইচা খৰচ কৰিম বুলিয়ে যাযসেইটো হিচাপত ঠিকে আছে দুজন মানুহৰ আঠশ টকা মানল।
অ সেইটোতো বাৰু আঠশ টকাতটো। আজিকালিতো আৰু লাগে।
আৰু তাৰপিছতো মাইনাচও হ'ব সেই কিবা।
দুইশ টকা নেকি পাৰ পাৰ্চন যিমান যায় সিমান মাইনাচ। থৈ যায় আৰু। ভালে দেখি তালে দেখোন সুবিধা খিনি ভালেই গুছিল বেয়া দে গৌৰৱ নহয় যাবা লাগিব।
উম চৰত ওচৰত মানে হেৰি ধান খেতি খেতিও হৈছে।
অ ধান ধানো কৰে চব আছে মানে।
এইটো গাঁও না আচলতে।
অ অ ভিতৰ হেন বেচকে ফাৰ্ম কৰে। এই ভালে সেন্দুৰ যি যি হেৰি হয় উৎপাদন হয় সেইখিনি চাগে হোটেলতো বনাইছে।
আহ অ অ
ভালে
লেচু পায়।
উম আমি এনে গেলি চিংবা পাৰি নে নোৱাৰিবা।
নদী। কৈ ফালৰ পৰা আহি কিনবা পাৰি মানে অ এইটো কিনি বা মাছো মাৰিব মাছ
অ ভালেই দেখোন তেতিয়াহলে সুবিধাখিনি দেচোন মই দেইলি নেক্স টাইম ফোন কৰিম তোক
উম
দেই তে
হব দে উম